অ'।
উম শুনিছা।
আহ শুনিছো দিয়ক কোৱা।
কি কৰিছা।
এ এনেই পাকঘৰত মাৰ লগত লাগি ভাগি আছিলো।
অ' খবৰ খাতি নাই মানুহ
তাকে এইকেইদিন অকমান কিবা কিবি কামত আছিলো মানে তুমিও ফোন চোন কৰা নাই আৰু
অ' ময়ো কিবা কিবি কামত লাগি আছো খেল চাই আছো
অ' খেল চলি আছে নহয়
সেইবোৰতে ব্যস্ত আৰু এতিয়া
উম
উম
কাৰ কাৰ খেল গৈছে নো
খেল এতিয়া ফাৰ্ষ্ট তোমাৰ প্ৰথম যে হেৰি হয় ন গ্ৰুপ ষ্টেজৰ গেম বুলি কয় গ্ৰুপ ষ্টেজ গেম বিলাক হৈ আছে এতিয়া তাৰপিছত হ'ব ৰাউণ্ড অফ থাৰ্টি টু তাৰপিছত আকৌ ৰাউণ্ড অফ ছিক্সটিন তাৰপিছত হ'ব কোৱাৰ্টাৰ ফাইনেলছ তাৰপিছত ছেমি ফাইনেল এণ্ড দেন
ফাইনেল অত গাল খেলিব লাগে
উম সেইকাৰণেতো বিশ্ব কাপ চাৰি বছৰৰ মূৰে মূৰে হয়
উম
সেইটো কয় মানে গ্ৰেটেষ্ট শ্ব' অন আৰ্থ বুলি কয়
উম
সকলোতকৈ ডাঙৰ মানে খেলৰ যি মহাৰণ এখনে হ'ল ফিফা বিশ্বকাপ।
টীম মানে বাহিৰ হৈ যায় সিহঁতেওটো পইচা পায় চাগে।
চবেই পইচা পায়, যোনে খেলিব আহে সিয়ে পইচা পায়। প্ৰত্যেক টিমে পইচা পায়, যিমান আগুৱাই গৈ থাকিব সিমান পইচা বেছি পাই থাকিব মানে এইটোৱে কথা।
উম।
সেইটোৱে কথা, খেলিলেই কিমান কোটি টকা পায় বোলে অকল খেলিব খেলিব পাৰিলেই। এখন দেশে, মানে প্ৰত্যেকজন প্লেয়াৰ মানে খেলুৱৈ আৰু তেওঁলোকৰ যিবিলাক অ', মেম্বাৰ থাকে। সেই গোটেই মেম্বাৰ বিলাক ৰ মানে মানে সুন্দৰ মানে এটা মানে এটা হে হয় আৰু। কালেকচন এটা হয় আৰু। সেইকাৰণে বহুতে কোৱালিফাইয়ো কৰিব নোৱাৰে। কোৱালিফাইও কৰিব লাগে ন। চাৰি বছৰ কাৰণে কোৱালিফাইৰ কাৰণে যুঁজিব লাগে আকৌ। প্ৰত্যেকখন দেশে খেলিব নাপ হয়, নহয়। ত সেই যিকেইখন দেশে খেলিব পাইছে, সেই দেশকেইখনে যুদ্ধ কৰি আহিহে খেলিব পাইছে। গতিকে এয়াতো এটা কম্পিটিচন কৰি আহিব লাগে।
উম।
সেইটোৱে কথাটো আৰু। উম, এই বিলিয়নত খৰচ কৰে।
কি কোৱা, ঘৰত ভালনে সকলোৰে?
অ' ভালে দিয়া, আছে আৰু।
উম।
বাকী মায়ে ভাত পানী বনাইছে।
অ' বনাইছে, ভণ্টি আহিছে আজি।
অ' অ'।
বেয়া বোলে।
অ'।
ভাত বনাই আছে এতিয়া
উম বেছি বেয়া নেকি গাটো
উম অলপ জ্বৰ উঠিছিলে
অ' এ বৰষুণ চৰষুণ পৰিছে তিতিব কৰিব নিদিবা তাইক
অ' সেই তিতিলে তিতাৰ পিছতে জ্বৰ
উম সেই ময়ো তিতিলো আজি এতিয়া গাটো অলপ জ্বৰ জ্বৰ লাগি-
সেইটোৱে কথাটো। দিব নালাগে বৰষুণত
তাকে তিতা যায়।
তিতা যায় মানে চেষ্টা কৰিব লাগে পৰাপক্ষত ছাতি লৈ যাবলৈ বৰষুণৰ দিনত। নহলে বা বৰষুণ দিলে। কৰ'বাত অলপ সময় ৰখি দিবলৈ।
আমাৰ আকৌ ছোৱালী বিলাকৰ মানে হাতী মানে হাতত ছাতি। ছাতিটো লৈ থাকিলেও কাৰণে অশান্তি লাগে নহয়।
অ' কিন্তু মই এনেই মেঘালয়ত দেখিছোঁ প্ৰায়ভাগে ছাতি লৈ ঘূৰি ফুৰে এনেকুৱা দিনত।
সেই আমি মেঘালয়ত নাই যিহেতো আৰু।
তথাপিও একো নাই ছাতি ছাতিৰ বস্তুতো পৃথিৱীৰ সকলো দেশতে। চলে অকল আমিয়ে
তথাপিও আমাৰ মানে হাতত লৈ থাকিব কাৰণে অশা অশান্তি লাগে ন।
অশান্তি লাগে, অশান্তি লাগা কাৰণটো জানো কাৰণ হাতত মোবাইল এটা লৈ ফুৰিব লাগে, বেগ এটা লৈ ফুৰিব লাগে। দেখনীয় নহ হয় ছাতিটো লৈ
বেলেগে কোনোবাই ধৰি দিলে বেলেগ কথা আৰু।
সেইটো আশাত থাকিব নালাগে বাৰু, পৰাপক্ষত নিজে চেষ্টা কৰিব লাগে ছাতি এটা লৈ যাবলৈ।
যদি বেলেগ কোনো নাথাকে তেনেহ'লে মই নিজে লৈ থাকি কিম যদি ওচৰত কোনোবা তেনেহ'লে গৈ দিলে ভাল হয় আৰু।
উম।
বাকী আজি কিবা বিশেষ বনাইছেনে?
বিশেষ তেনেকুৱা নাই। আজি অলপ ওহোৱা দালি বনাইছে বোলে, ওহোৱা দালি খাম আজি। মাজে সময়ে খাব লাগে কাৰণ তেলটো বেছি ব্যৱহাৰ কৰিব নালাগে।
ওহি-ওহোৱা দালিয়ে হওঁক কিন্তু মানে মই দাঠকে বনালেই ভাল
সেইটোৱে দাঠকেই বাৰু।
উম।
উম।
ভালকে হালধি অকণ দি দিব লাগে ওহা দালি হ'লেও যদি মানে ৰংটো নুঠে মই বেয়া পাওঁ।
উম, উম, সেইটো হয়।
উম।
বাকী ভন্টিহ'তে কি কৰি আছে?
ভণ্টিহ'তে আছে।
উম। ঠিক আছে, ভাইটি পঢ়া-শুনা কৰিছে নাই?
এ অলপ আগত গালি খায় আহিছোঁ। ভালকে কিবা এটা সুধিছিলো ক'বও নোৱাৰিলে।
পঢ়িব দিয়া ভালকে। তাৰ পৰীক্ষা আহি আছে ন, ভালকে পঢ়িব দিয়া।
তাকে শুনি কথা নুশুনে যে ল'ৰা মানুহবিলাক এনেকুৱাই।
অ', ল'ৰা মানুহবিলাক থাকে অলপ উতনুৱা।
উম।
তথাপিও পঢ়াটো দায়িত্ব আৰু।
সেইটোৱে।
উম
উম উম বাকী কোৱা?
বাকি
উম
ব বাকী নাই কৰ'বাত আহ। এ ভেজাল এটা লাগি আছে ভেজালটো যাবলৈতো মন গৈছে হেই ভেজাল এটা লাগি আছে ভেজালটোৰ পৰা যদি ৰেহাই পাব পাৰোঁ আৰু তেতিয়া ক'ৰবাত যাব পাৰিম আৰু
তো। এই ভেজাল - চেজাল লাগি থাকিলে মানে নে বহুত অশান্তি লাগি থাকে। মন চন
এই দিগদাৰ বহুত।
উম।
আমাৰ এই হেৰি চলি আছে নহয় নামঘৰত এ কীৰ্তন চলি আছে।
অহ কীৰ্তন।
পদূলি চবৰে পদূলি মানে গোটেই গাওখন ঘূৰে আৰু। অ অ', কালি সেইটো সমাপ্ কালি সামৰণি মাৰিব, নাই, নাই মেধ ধি মানে নাই এ এদিন মই কৰিছোঁ সেইটো। কামটো মানে এ সেইবিলাক শিকা নাই নহয়, সেইটো এ কি বুলি কম সেই এইটো ধৰা তেনেকে নহয় আৰু। এ দিনৰ কাৰণে মানে অলপ কৈছিলোঁ আৰু সহায় কৰি দিছিলো আৰু অ'। সেইটোৱে। কিন্তু এতিয়া সেই পদটো ল'বলৈ ইমান যোগ্য হ বুলি মই নাভাবো নিজকে। কাৰণ তাতে বহুত কিছুমান শিকিব লগা আছে। অহ, আমাৰ ঘৰত উম, মানে হয়, হয় ঘৰত কৰাৰ নিচিনা নহয়, উম। এ বিয়াতে ভাত, দালি দিয়া নিচিনা
উম।
গতিকে বস্তুটো বেলেগ। মাৰ্জিত হ'ব লাগিব ন কথাবিলাক কিছুমান। গোটেই বহুত কথা আহে। তুমি যোৱা নে নোযোৱা নামঘৰত।
মই যাওঁ মানে ইমান তেনেকে যোৱা নহয় কিন্তু এইবছৰ মানে মায়ে লগ ধৰিলে এই আই নামত গ'লো আকৌ কিবা কিবি নাম চাম পাতিছিল সে গ'লো আৰু।
উম
মানে আমাৰ গাঁৱত মানে হেৰি তেনেকুৱা ডাঙৰ ছোৱালী। বুলিবলৈ মানে মইে আছোঁ অকলে অকলে যাবলৈ মানে ভাল নালাগে মোৰ। কথাটো সেইটোৱে বাকী মানে আছে সেইবিলাক চব সৰু সৰু পোৱালি আকৌ যদি আছেও মানে ট্ৰেইনত বহে তাতকে মই ভন্টিক লগত লৈ যোৱাই ভাল।
অ যাবা মাজে সময় নামঘৰলৈও
উম উম যাবই লাগে মানে পৰিৱেশটো ইমান ভাল ন তাত অকমান থাকি কৰি ভাল লাগে আৰু
উম
মন চনো ভাল লাগি আহে মানে তাত গ'লে।
উম এনে তুমি মৃত্যুঞ্জয় মন্দিৰ গৈছানে নাই।
অ অ মই গৈছো মৃত্যুঞ্জয় মন্দিৰ
অ', মৃত্যুঞ্জয় মন্দিৰ গৈ কিবা এটা ভাল লাগে দেই।
উম, ভাল লাগে তাত কিবা এটা। আগতে ইমান হেৰি নাছিলে কেইদিনমান হৈছে মই গৈ আহিছো। এ ফেব্ৰুৱাৰী মানত গৈ আহিছো। তিয়া চন্দনৰ ফুটো দিয়া হ'ল আজিকালি আগতে নিদিছিলে কিন্তু।
অ', ফুটটোতো মই লৈছোঁ, আগতেও মই লৈছো লোৱা মনত পৰিছে মোৰ।
উম, সেই ভিতৰত আৰু উম, ভিতৰত নহয় এয়া নহয় নেকি বেলেগ কিবা ফুট দিয়ে।
অ'।
এইয়া মানে সেৱা চেৱা কৰিলে তেতিয়া ফুল কেইপাহ মান দিয়ে যে হাতত। এই বাহিৰলৈ ওলাই গৈ বোলে জেগাডোখৰ আছে সেই তাত ফুলখিনি মানে অৰ্পিত কৰিব লাগে। ভগৱান অ', মা পাৰ্বতীৰ নে ভগৱান শিৱ ৱৰ মানে ফটো চটো কিবা মূৰ্তি চূৰ্তি মানে বনোৱা হয় আছে তাত অৰ্পিত কৰি থৈ আহিব লাগে। সেই তাত মানে ফুটটো দিয়ে আজিকালি, আগতে নাছ ছিল মানে মই আগতে পোৱা নাছিলো সেইটো
অ আচ্ছা মানে তোৰ নাজানো বাৰু মই
উম
তথাপিও মই গৈছোঁ মই তিনি চাৰিমাহমান গ'লোঁ এতিয়ালৈ
আহ আৰু এতিয়া
হয়
আগতকে বহুত আগতে হেৰি আছে এেনেকে মাজত ফাৰ্ষ মানে এই পানী চানী অলপমান কৈ কৰি থাকে সেইখিনিতে মানে ভ খ ধোৱা যায় তাৰপিছত ওপৰলৈ উঠি যাব পাৰি ষ্টেপত কিন্তু মানে এতিয়া সেইখিনিত মানে গোতে বাগিচানাই দিলে গোট ফুল চুল আছে এতিয়া ধৰ মানে,
অ অ এতিয়া অলপ আহ মই যাওঁতে অলপ মেৰামতি, কৰি আছিলে তেতিয়া। এতিয়া গোটেইখিনি কাম, সম্পূৰ্ণ হ'ল নে নাই মই নাজানো যদি হল গৈ ভাল লাগিব চাগে।
ন এতিয়া হৈ গ'ল হৈ গ'ল আৰু কোনোবা এজন মানুহৰ মানে, ব্য্ক্তি এজনৰ হে মূৰ্তি এটা বনাই থৈছে মই মানে নামটো নচালো ভালকে,
অ তেখেতে হেৰি আছিলে এজন সাধু নিচিনা আৰু তেখেতে মানে সেই মন্দিৰ মানে উদ্ভাৱন কৰিছিলে যেন মানে অনুভৱ হয় আৰু
অ অ সেই মানে যেতিয়া মানে মন্দিৰটো চাগে উদঘাটন গৈছিলে তেতিয়া বনাব মানে, সময় সুবিধাও চাগে না।
অ সেইটো দিয়া বাৰু এতিয়া দেখিছোঁ।
অ অ দিয়া হ'ব দিয়া ৰাখো নহলে বহুত কথা পাতিলো আজি উ!